হেল্ল'
অৱ। নমস্কাৰ বাইদেউ, ভালে আছে?
অ আছো আছো দিয়ক।
ভাত তৰকাৰী বনালি নে নাই?
বনালো বনালো।
কি বনালে আজি?
কি বনালো মানে, এইয়া দালি বনালো। আকৌ দালিতো আমাৰ লাগিবই আক, ল'ৰা ছোৱালীৰ কাৰণে দালি লাগিব আকৌ এই যে দে কচু এটা পোৱা যায় যে দুধ কচু বুলি যে কয়
এ কোনটো বাৰু এতিয়া?
এই দু কিছুমানে কয় চেনি কচু কয় কোনোবাই দুধ কচু কয় কিছুমানে এনেকে মানে কয় আৰু অ মিঠা মিঠ অঁ মিঠা মিঠা যে লাগে যে, সেইজাত কচু মানে মিছা মা মিছা মাছ দি পেলাই বনালোঁ।
অ হয় হয়, মই আকৌ বেয়াহে পা কচ কচ কে যে উঠে যে চাউণ্ডটো দিয়ে যে, কিবা কেঁচা হৈ থকা নিচিনা হে পাওঁ।
এজাত আছে এ কৈ গুলি যায় এজাত অকণমান তেনেকে টান টান লাগে মানে আৰু। সেয়া অ দুই ধৰণৰ আছে দুজাতৰ আছে ভাল লাগে, এজাত মানে হে কু'লা হয় আৰু এজাত বগা হয় আৰু।
হয়।
সেইয়া।
দেয়া বনালো আৰু বনাই লৈ পেলাই মানে আৰু সেই কাপোৰ চাপোৰ পুৰো ধোৱা চোৱা কাম আছে বেছি নাই আৰু অকণমান কাম আছে সেয়াও কৰিলোঁ।
হয় এতিয়া মানে আজৰি আও?
আজৰি মানে সেইটো কাৰণে ভাবিলো আপুন অ তাৰপিছত আৰু গা নহয় আমি গা ৰাতিপুৱাই ধুই লওঁ নহয়।
অ অ নহয় গৰমত আকৌ ৰন্ধা বঢ়া কৰি ধুবও পাৰে।
এ নাই ৰাতিপুৱা এবাৰ ধুও ধুই লৈ পেলাই যদি আৰু কেতিয়াবা বেছি কাম চাম থাক কে যে তেতিয়া মানে আৰু আকৌ দুপৰীয়া এবাৰ ধুম।
হয়।
হয় এ এবাৰ ধোওঁ আৰু দুপৰীয়া। ৰা অ অ আছে ভালেই আছে। এইয়া ডাঙৰটোহে মামায়েকৰ ঘৰত যাব ওলাই আছে।
অ হয় নেকি?
অ তাৰপৰা মমাই অ পাৰিব এতিয়া অকণমান ডাঙৰ হৈছে নহয় পাৰিব, সি বোলে মামায়কৰ ঘৰত থাক কি ভাল লাগে এনেই সিহঁতে ডাঙৰ মমাই ডাঙৰ মমায়েকৰ ঘৰৰ ওচৰৰ মানে সৌন্দৰ্যবিলাক মানে সিহঁতে বহুতেই ভাল পায় আৰু। তাত মানে এ এ অলপ পাহাৰুৱা এৰিয়া পৰে যে।
হয়।
তাত মানে সেই জুৰিত গা ধুব পাৰে আকৌ মানে বাগান চাগানৰ বিলাক ঘূৰিব পাৰে। ই আৰু অ অ চাহ বাগানৰ এ বিলাকত যে ঘূৰিব পাৰে। আৰু তাৰপিছতে আকৌ সিহঁতৰ এ তাত মানে এনেকুৱা কি জানা আৰু। বহুতেই ভাল লাগে আৰু। পাহাৰ এৰিয়া যে আকৌ সেই জলপ্ৰপাত বিলাকো আছে। চাপানালাও ওচৰতে পৰে জলপ্ৰপাতবিলাক।
অ' অ' হয় নেকি এনে ধৰক আপোনাৰ পাহাৰ যে ওচৰতে আছে হাতী চতি ওলাই নেকি?
ই নকব আৰু হাতীৰ কথা আৰু হাতী একেবাৰে মানে মানে হাতী। ওলাই। সেই ঘৰ আহি ইমান প্ৰব্লেম নকৰে আৰু মানুহক অসুবিধা নকৰে। তেওঁলোকে মানে ছাইড এটা দি যায় আৰু।
উ
আৰু আকৌ সেই সন্ধিয়া হলে তেওঁলোকে পাহাৰৰ পৰা নামি আহে। নামি আহি মানুহৰ। ঘৰত এনে কঠাল আকৌ কল- চল গছ থাকে যে। ক ক। আঠালু খাই কল চল এনেকৈ খাই গছ - চছ চো ভাঙি চিঙি মানে আৰু। খাই আৰু তথাপি মানে বেছিভাগ তেওঁলোক। তেওঁলোকে মানে ই পথাৰৰ পিনেহে বেছি যায়গে। আৰু ধানৰ ছিজনত মানে আৰু। ধান মানে সেইফালে ইমান নাথাকে। কেই আৰু তেওঁলোকৰ মানে জাক - জাক নামিয় আহে যে অ জাকে জাকে যে আহে। আহিলে আৰু। হেৰি তেনেকেই মানে একেবাৰে ধান। খাই গুচকি ভাঙি চিঙি বহুত নষ্টও কৰে। খোৱাতো খায়েই আৰু নষ্টও হয় আৰু তেওঁলোকক খোজতে কিমান কিমান উম। এ হেৰি হয় নষ্ট, অ' নষ্ট হৈ যায় সেয়া।
তাতে একেবাৰতে যদি আপোনাৰ দচ - পোন্ধৰটা যদি আহে।
অ' অ' সেয়া আগৰ মানুহে। আগতে মানে প্ৰায় তেলক ইমান ধান হেৰি কৰিবলৈ নাপ। পাইছিলে, এতিয়া আকৌ আজিকালি মেচিন ওলালে যে। একেদিনাখনে একে দিনাখনে আপুনি। আপোনাৰ আৰু অলপ পুৰঠ হোৱাৰ লগে - লগে মেচিন দি পুৰা ধান। কাটি মাৰি মেচিন দি আৰুে আপোনাৰ ডাইৰেক্ট বস্তাতহে ভৰাব পাৰি আৰু পথাৰতে। অ ল অ পথাৰতে বস্তাত ভৰাই কৰি লৈ তেনেকেই তেওঁলোকে। মানে ধান খিনি সামৰি পেলাব পাৰে আৰু মানে এনে। আগতে ঘৰত মৰণা মাৰিবলৈ যে থৈ দিয়ে মানুহক। ঘৰত যে। অ' মৰণা মাৰিবলৈ থৈ দিয়ে সেই মৰিয়াবিলাক খাবলৈ আহে। আৰু কাৰোবাৰ মানে আৰু যদি মাটি ঘৰ চৰ হয় কিছুমানৰ ঘৰ দুৱাৰ ভাঙে আৰু। আৰু তেনেকুৱা আৰু তাত মানে সেয়া মই তাক কৈ পঠাইছো। আৰু ৰাতি বেলি মানে ঘুৰিবলৈ মানা কৰিছো আৰু ভয় লাগে দিয়ক। হ জো যেয়া চিা ল ন সেই মামায়কৰ পিতেকে সৈতে বাইকত ঘূৰা কাম কৰিব আৰু ইফালে বাইক। যদি হাতীৰ সন্মুখত ধব লাগে আৰু কেনে ভয় লাগে স। সেই কাৰণে মানে ৰাতি বিলি ঘূৰিব মানা কৰি পঠাইছো আৰু।
আহ এ, সেয়াই ইয়াতেন টেনশ্যন জানিছে আৰু সিহঁতে ফূৰ্তি কৰিব মই ইয়াত টেনশ্যন লৈ বহি থাকিব।
ঠাগে ন তাত চাগে মানুহ বিলাকৰ চাগে বহুতে চিন্তা, এতিয়া খেতি বাতি নকৰিলেও খাব নাপায়। হয় কৰিলেও এতিয়া সেইখন হয়।
অ এইয়া তাতে তেলুৱা মানে হেৰি বাগানীয়া যিবিলাক আদিবাসী। যি বিলাক থাকে যে তেওঁলোকৰ ভাল তেওঁলোক, তা আৰু দিনটোতে চাহপাত ছিঙি কৰি আনিব আৰু আনি এয়া। সন্ধিয়া হাজিৰাটো ল'ব আৰু লৈ তেনেকেই চলে তেওঁলোকৰ খেতি বাতিৰ টেনশ্যন নাই আৰু অ সিহঁতে মানে। তাত যাবলৈ পাগল হৈ থাকে সেই তাত চৰাই চিৰিকট বিলাকো ভাতোও লাগে সিহঁতক ভাত, ভটৌও চৰাইৰ কাৰণে পাগল হৈ আছে ভাটৌ এ এটা লাগে সেইপিনে মানে ই উ বাগানী আদি। সীবিলাকে মানে পাহাৰত তেওঁলোকেতো ভয় সংঘ নকৰে নহয় এইবিলাক। অ তেওঁলোকে মানে ঘূৰে ঘূৰি পেলাই আৰু সেই তাৰ পৰাই, উ, মানে ভাটৌ পোৱালি ধৰি আনে সিহঁতে সেয়া ভাটৌ পোৱালি এ এটা কাৰণে আশাত গৈছে আৰু যদি পায় আৰু এইবাৰ ভাতৌ এটা লৈ আহিব বহুত, ই চখ মানে ঘৰত এটা ভাটৌ পোহা অ, কথ শিকাব এই মই মানে কিয় এইটো মানে অলপ ৰাখিব নিবিচাৰো জানে বহুত এটা টেনচন ব এটা আৱদ্ধ কৰি ৰাখিলেই নহ'ব দিয়ক। চোন তে খোৱা বোৱা নিমিট মতে দিব লাগিব। আৰু মই বেয়া পাওঁ।
গ'লে আপোনাৰ চিন্তা এটা।
অ সেইটো কাৰণে আৰু মই বেয়া পাও এটা এটা চৰায়ে মোক, মুকলি মুৰিয়াকৈ ইমান ধুনীয়াকৈ আজা দি ঘূৰি পকি ফুৰিব। সিহঁতৰ এটা স্বাধীন এটা নাইক সিহঁত অ এটা সদায় অ, অ সেইটোয়েইটো মোৰ মানে বহুতেই বেয়া লাগে এটা জীৱ এটা বন্ধক, কৰি পেলাই থৈ দিবৰ কাৰণে মই কিন্তু বহুত বেয়া পাওঁ,
হয় কথা কব নোৱাৰিলে কি হ'ল সেইটো এটা জীৱই এটা।
জীৱ সিহঁতে যেতিয়া এ এটা গছৰ ডালত উৰিব উৰি এজোপা গছৰ ভৰা ফল মূল খাব খাই লৈ। উৰিব জাকে জাকে। সিহঁতৰোতো বন্ধু বান্ধৱৰ তেনেকুৱা আছে দিয়কচোন। সিহঁতৰ লগত ঘূৰি, ফুৰিব পাহাৰে বসন্তই এখন পাহাৰৰ পৰা আকৌ এখন, পাহাৰ লৈ যাব।
হয়।
মানে তেনেকুৱা এটা। চাওকচোন সিহঁতৰ কথা ভাবিলে মানে যেন এনেকুৱা লাগেন যেন আমিও যেন তেনেকে, উৰি উৰি ফুৰিম যেন।
হয়
পোৱা লাগে আৰু সেইটো অ সেইটো কাৰণে মানে মই বহুতেই বেয়া পাওঁ এটা জী জীৱ যে যাতে বন্দী কৰি যেন থৈ দিয়ে থৈ দিয়ে
হয় হয় আৱ এনেকে চৰাই চিৰিকটি বান্ধি থৈ দিলে বেয়া ধৰক এতিয়া মানুহ পৰা শুনিছো বোলে কথা কব নোৱাৰিলে সিহঁতে বোলে অভিশাপ দি থাকে
অ এনেই মই হেৰিহঁতৰ বৰতাকৰ ঘৰত এটা দেখিছো এ কিনাৰ মানে এ বস্তু আনি পেলাই খুৱাই মই সদায় চাই মই গলে মানে সজাটোত মানে চাই থাকো কিমান বেয়া লাগে এটা জীৱক বন্ধ কৰি দিয়ে এডোখৰ জেগাতেই বহি থাকে
তাই উৰিব পাৰে নাই ঘূৰিব পাৰে নে খোজকাঢ়িব পাৰে অহ সজাটোৰ ভিতৰতনো কিমান কন জেগা
অ এতিয়া মানুহকো জানো এতিয়া জেলত সোমাই পেলাই থৈ দিলেতো অশান্তি পাব
অ মই সেই তেনেকেই চাই থাকো নাই চিঞৰে নাই মাত দিয়ে একোৰতো নকয়ে এনেকে
হয়
সেইটো কাৰণে মোৰ মানে বহুত তে বেয়া লাগে সিহঁতে এটা চখ এটা ভাতৌ আহিবই মানে পুহিব আৰু মানে মাত দিয়ে মাত দিব যে ধুনীয়া সেইটো কাৰণে
অ আকৌ ধৰক যতন ধৰি ধৰি খুৱাব সেইটো এটা চখ আৰু
যতন ধৰি ধৰি ধৰক খুৱাব
অ যতন ধৰি ধৰি খুৱাব সিহঁতৰ কাৰণে আকৌ এক্সটা বিস্কুট আনিব লাগিব মধুআম খুৱাব লাগিব কৰদৈ বিচাৰিব লাগিব আকৌ কেতিয়াবা আম দিব লাগে কল দিব লাগে সময়ত সেইখিনি বস্তুৰ যোগান নাথাকিবও পাৰে
হয় ভাটৌৱে জলকীয়াও খায় নেকি উম অ
অহ সেইটোৱে
কিছুমান কিছুমান মানুহৰ ঘৰততো আপোনাৰ মৌৰা চৰাইও পোহে
অ
অ শুনিছো আৰু মই অ কিন্তু মাত কথাও কিন্তু লয় ধুনীয়াকে
অ ময়ুৰা চৰাই মই পোহা আক দেখা নাই দেই
শুনিছোহে আৰু
ময়ূৰা চৰাই অ ডা ডাঙৰ চাগৰ পিনজীৰা লাগিব চাগে ময়ূৰা চৰাই
না না এনেকে এৰি আপোনাৰ ধৰ এৰি দি পেলাই থৈ দিয়ে আৰু যাতে উৰি পেলাই যাব নোৱাৰে ময়ূৰ চৰাইতো উৰিব পাৰে ধৰক এনেই নো ঘৰতে থাকে আৰু
অ অ অ অ সেইটো কাৰণে